হেল্ল।
হয় অঁ কি কৰি আছিলে?
মই আপোনাৰ অঁ কিতাপ এখন পঢ়ি আছিলোঁ ৰ'ব।
হয় হয় অঁ, কি কিতাপ পঢ়ি আছিলে বা আপুনি?
মই আপোনাৰ এখন আ অসমীয়া উপন্যাস এখন পঢ়ি আছিলোঁ। অঁ ভৱ অঁ ভবেন্দ্ৰনাথ শইকীয়া দেৱৰ।
হয় হয়।
অঁ শান্ত হিষ্ট হিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট বুলি কিতাপ এখন আছে মই সেইখন একে পঢ়ি আছিলোঁ।
অঁ ভাল কিতাপ এখন পঢ়িছা দেই উম। হয় হয়, মাজে মাজে ময়ো কিতাপ পঢ়া হয় বাৰু। অঁ কাৰণ হয় হয় কাৰণ
পঢ়ি ভাল পায় আৰু মানে?
অঁ পঢ়ি ভাল পাওঁ ভাল পাওঁ, কাৰণ ক'ব গ'লে কিতাপেই জ্ঞানৰ মূল ন।
সঁচাকে সঁচাকে।
উম।
আমাৰ মানৱ জীৱনত এইটো এক এহ কিতাপ পঢ়া বা আমি জ্ঞানৰ সাগৰ এখনত আমি বিলীন হোৱাৰ কাৰণে কিতাপ মানে আমাক যথেষ্ চব প্ৰয়োজন আমাৰ।
নিশ্চয়, নিশ্চয়, নিশ্চয়, কিতাপ ভি কিতাপ লাগিবই, মানৱ জীৱনত কি তাপ অবিহনে এখন দুুনীয়া অন্ধকাৰ। নহয় জানো, উম। কিতাপ আপুনি আহ কি কি পঢ়ি থাকে নৰ্মেলি?
মই আপোনাৰ কবিতা পঢ়ি ভাল পাও, কবিতা যোনবিলাক হয় কবি কবিতা আৰু আপোনাৰ উপন্যাসবোৰ পঢ়ি বেছি ভাল লাগে উপন্যাস সাধু কথা এইবোৰ পঢ়ি খুব ভাল লাগে আপোনাৰ।
হয় হয় হয়। পঢ়িব লাগে, পঢ়িব লাগে, মোৰো ভাল লাগে। আহ
আপোনাৰ কোনবোৰ ভাল লাগে? হয় অঁ আপোনাৰ কোনবোৰ কিতাপ ভাল লাগে?
মোৰ যদি কয় ন, মই যদি কওঁ এই সাধু কিতাপ তাপবোৰ যে সাধু কিতাপ বোৰ মোৰ বৰ ভাল লাগে। আৰু যদি ক'ব যায় আহ এনেকুৱা উপন্যাস। উপন্যাসো ভাল লাগে, অ বেছিকে মানে এ এনেকুৱা টাইপৰ মোৰ কিতাপ বৰ ভাল পাওঁ মই, উম উম এতিয়া চাব গ'লে কিতাপ এতিয়া ন যদি চাই বহুত খিনি কিতাপ ধৰণৰ আছে ন এতিয়া।
উপন্যাস হৈ গ'ল, সাধুৰ কথা হৈ গ'ল, আৰু যদি চাই কবিতা হৈ গ'ল। আৰু কাৰোবাৰ বায়োগ্ৰাফি এনেকা কিমান আছে ন, সেইটো কাৰণে মানে আৰু আহি গ'ল শিশু সাহিত্য হৈ গ'ল।
হয় হয় হয়।
কিতাপেই কিতাপ আৰুতো পঢ়া কিতাপটো আছেই হয়নে। উম।
কিন্তু মই আপুনি এইবোৰ পঢ়িছেনে আপোনাৰ কি বুলি কয় অ বুঢ়ী আইৰ সাধু, পঞ্চতন্ত্ৰৰ সাধু, ঈশপৰ সাধু, এইবোৰ পঢ়িছে চাগে ন? অঁ তাকে কিমান ভাল লাগে নহয় সেইবোৰ সাধু কিতাপ পঢ়ি কিনে।
অ এটা বস্তু চাব দেই কিতাপৰ,
হয়।
এতিয়া কিতাপ চব বিভিন্ন প্ৰকাৰৰ কিতাপ আছে। আৰু প্ৰতিখন কিতাপ পৰে চাবচোন আমাক, এটা যিটো এটা মটিভ কৰে বা যোনটো এটা আহ উদাহৰণ দিয়ে, প্ৰতিখন কিতাপৰে বেলেগ বেলেগ, অ সেই বস্তুটোৱে মোক কিতাপৰ এটা বহুত ভাল লাগে মানে। কাৰণ এখন কিতাপে, সদায় সেইটো হয়, চাব দেই এখন কিতাপে সদায় কাৰোবাক এটা নতুন জ্ঞান দিয়ে, এইটো নহয় যে একেটা জ্ঞান দিয়ে, প্ৰতিখন কিতাপে এটা এটা নতুন নতুন জ্ঞান দিয়ে।
হয় হয় হয়।
উম।
প্ৰতিখন কিতাপতে যেন যিজনী লেখক আছে তেওঁৰ যেন মানে জীৱনৰ এটি অং শ মানে ক'ব গ'লে একো একো খন। আৰু সেই কিতাপকেইখন যেন, অ, আপোনাৰ সকলো কিছুমান সকলো দৰ্শকৰ বাবে নহয়, অদিয়েঞ্চৰ বাবে নহয়। সেই এখন কিতাপ, বাট মানে, সকলো মানে বেলেগ-বেলেগ অডিয়েঞ্চক লৈ কিনে এইখন কিতাপ মানে সি কৰা হয়, গতিকে আমি কিতাপ পঢ়িব লাগে মানে। এটা ভাল অভ্যাস হয় কিতাপ পঢ়াটো মানে।
বহুত ভাল অভ্যাস। আৰু এটা চাবচোন, উম, কওক, কওক, কওক!
আপোনাৰ এটা কথা পৰিলক্ষিত হৈছে যে আমাৰ যিটো, আমাৰ বৰ্তমানৰ জেনেৰেশ্যন
হয়, হয়।
এই কিতাপৰ পৰা যেন আপোনাৰ, সাম কাটি কিনে যিখিন আমাৰ, অন্যান্য যিখিনি বস্তু, সেইখিনিৰ প্ৰতি যেন, আ বাঢ়ি গৈছে, গতিকে তেনেক্ষেত্ৰত আপুনি কি ভাবে বা?
যদি এনেকে কয় ন, মানে আচলতে সেইটো কি হৈছে, মানে যেতিয়া নেকি, নতুন প্ৰজন্ম আহিছে ন! মানে কি হৈছে, কিতাপৰ পৰিমাণটো আজিকালি প্ৰায় কমি যোৱা হৈ গৈছে, কাৰণ মানে কি হৈছে যিহেতু, আমাৰ ক'ব গ'লে, আমাৰ যিটো দৈনন্দিন জীৱনত জীয়াই থকাৰ যোনটো এটা প্ৰণালী আগতে যিটো আছিলে, সেইটো আজিকালি সম্পূৰ্ণৰূপে বদলি গৈছে। কিন্তু যদি চাব যায় হা, যদি আধুনিক ৰূপত যদি চাব যায়, কাৰণ সেই বস্তুটো ইমান বেয়া দিশৰো নহয় বাৰু! কাৰণ কেলেই, আজিকালি ইণ্টাৰনেটতো কিছুমান কিতাপ পঢ়িব পৰা যায়।
হয়, হয়।
নহ, নহ, যদি সেইটো হিচাপত যদি কোনবাই যদি উচিত ব্যৱহাৰ কৰিছে দেন, ঠিকে আছে, আৰু যদি অকমান যদি কিবা খেলি-মেলিবোৰ কৰে, তেতিয়াহে অলপ বেয়া দিশত যায় বুলি মই ভাবো হা, মোৰ বোধে, হা। উম। কিন্তু কিতাপ পঢ়া, যোনটো এটা আজৰি টাইম হওক বা এটা, এটা নিৰ্দিষ্ট টাইমত হওক, যোনটো পঢ়া এটা যোনটো মানে এটা কি ক'ম, এটা কলা বুলি ক'ব লাগিব।
উম।
এই কলাটো কিন্তু থাকিব লাগে, মোৰ বোধে দেই, উম, হয়।
কিতাপে, হয়, কওক।
আপুনি নৰ্মেলি, আ, সদ্যহতে কি কিতাপ বেছি পঢ়িয়েই থাকে? মানে বেছিকে কি পঢ়ে মানে, যে বিচাৰে যে এ এইখিনি কিনি কিতাপ পঢ়িলে, এনেকুৱা জ্ঞান পাব পাৰে, বা এইটো-এইটো পাব পাৰে। উম।
মই আচলতে আপোনাৰ যিবোৰ কিতাপ ভাল পাওঁ, যিবোৰে ধৰি লওক, হাস্যৰ ৰসত হয় অকণমান, হাস্য ৰসিক হয়, বা মনোৰঞ্জনৰ ক্ষেত্ৰত মানে যিমানখিনি মোক আ, হেল্প কৰে। কৌতুক হ'ব পাৰে, তেনেকুৱা কিতাপ বা আপোনাৰ ধৰিব সাঁথৰ হ'ব পাৰে, বা শিশু সাহিত্য ক্ষেত্ৰত মই সেইবিলাক কিতাপ পঢ়ি ভাল লাগে, বা মই কিতাপ কেতিয়াবা লিখিবলৈও ট্ৰাই কৰোঁ কিছুমান, মই নিজৰ ফালৰ পৰা কেতিয়াবা। লিখিব চেষ্টা কৰোঁ আপোনাৰ। গতিকে কাৰণ আ আমি কিতাপক বাদ দি কিনে আমি আগবাঢ়িব নোৱাৰোঁ যিমান যি নহওক কিয় কাৰণ আমাৰ ঋকবেদ হওক, যযুৰ বেদ হওক এইবোৰ হওক, আমাৰ হ যিমানবোৰ আছে গতিকে এইবোৰ আমাৰ এখন সাচি পাতত হওক বা বিদ যিবোৰ আগৰ দিনত লিখিছিলে গ তিকে সেইবোৰ আমি সেইবোৰ সৃষ টি নু অবিহনে আমি আ এতিয়াও বৰ্তমানৰ বিজ্ঞান আ সেই বিজ্ঞানৰ সৃষ্টি হ'ব নোৱাৰে কাৰণ আগৰ দিনত যিখিনি বস টো আমি আ লিখ কৰিছিলোঁ তেওঁলোকে যিখিনি বস্তু জানিছ লে সেইখিনি বস্তু ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে আ
বাণীবদ্ধ কৰি ৰাখিব লাগিব গতিকে তেওঁলোকে সেই বস্তুখিনি সাঁচি পাতত হওক বা গুহাত হওক বা শিলতে, শিলালিপিত হওক বা তাম্ৰলিপি হওক এইবিলাক বস্তুত তেওঁলোকে লিপিবদ্ধ কৰি ৰাখিছিল গতিকে সেইবোৰ পঢ়ি শুনিহে আমি আজি এই স্তোত স্থিতিটোত আছোঁ গতিকে কিতাপ আমি পঢ়িবই লাগিব, বিশ্বৰ বিষয়ে আ এখন পৃথিৱীৰ বিষয়ে হওক বা আমি সকলো ক্ষেত্ৰৰ কথা জানিবৰ কাৰণে আমি কিতাপ পঢ়াটো আমি যথেষ্ট জৰুৰী গ তিকে এ আমাৰ আ
উম।
বৰ্তমান ন নৱপ্ৰজন্মই এইখিনি কথা জনা উচিত। যে আমি কিতাপক বাদ দি কিনে আমি আগবাঢ়িব নোৱাৰোঁ, যি যিমানে আমাৰ সেই নহওক। হয় আপুনি কওক?
এতিয়া যদি চাই ন এতিয়া যেনেক কলে অ কাৰণ কিতাপৰ অবিহনে বা এটা নতুন প্ৰজন্মই সেইটো মানে সকলো জনাটো উচিত বা পুৰণা দিনত সেইটো যিখিনি আমাৰ সাঁচিপাত হওক বা সেইখিনি যিখিনি আছিলে সেইটো এতিয়াও মানে এ চলি থাকিব লাগে।
চলি থাকিবলে।
কোৱা নাই যে সাঁচি পাতটো চলি থাকিব লাগে, মই কৈছোঁ যে মানে যিটো এটা পৰম্পৰাগত কিতাপ পঢ়া যোনটো নীতি- নিয়ম বা নিয়মাৱ নিয়মাৱলী সেইটো আগৰ পৰাই আছিলে সেইটো যেন আৰু চলি থাকক আৰু এটা বদে মানে কি উঁহুম বস্তুতে চাব এখন কিতাপে হয় এটা এটা আমাৰ যোনটো জেনেৰেশ্যন হয়
হয়।
জেনেৰেচনটো কেতিয়াবা, এটা সময়ত শেষ হৈ যাব।
হয়।
কিন্তু এটা যোনটো কিতাপ হয় এই কিতাপ কেতিয়াও শেষ নহয়।
শেষ নহয় নাযায়, হয় এইটো বহুত ভাল কথা ক'লে আপুনি।
হয় হয়, সেইটো সদায় যুগ - যুগ ধৰি থাকিব আৰু সেইটো কাৰণে পৰাপক্ষত যদি নিজৰ কিবা থাকে অভিজ্ঞতা বা বা নিজৰ যিটো এটা টেলেণ্ট ক'ব লাগিব, শৈলী - শৈলী হয় সেইটো যদি থাকে সেইটো আচলতে চবেই প্ৰকাশ কৰি যাব লাগে। এইটো আপুনিও ভালকৈ কথা এটা ক'লে যে কি মই ভাল পাওঁ লিখি এইটো ভাল কাম কৰিছে। পাৰিলে লেখক আৰু চবকে এটা দিৱস মানে জ্ঞান দিৱস চাওক চবকে এটা, উম।
ভালপোৱা কাম মানুহে হয় হয়। আপোনাৰ যদি কিবা আছে। আপুনি যিখিনি শিকিছে সেই শিকা বস্তু খিনি আপুনি আপুনি হয়তো ভাল ভাল ক্ষেত্ৰত দেই যিখিনি আমি যা যিখিনি ভৱিষ্যত মানুহক বা পিছত কামত আহিব সেই বস্তুখিনি আমি লিখিব লাগে। আৰু কিতাপ, আৰু ক্ষেত্ৰত আমি বিভিন্ন কিতাপ, পঢ়িব লাগে। কাৰণ -আমাৰ কিতাপ পঢ়িলে জ্ঞান, অৰ্জন হয় বুলি কয়। গতিকে আমি বিভিন্ন যি যিয়ে কিতাপ নহওঁক কিয় আমি কিতাপ পঢ়িব ট্ৰাই কৰিব লাগে। কাৰণ -কিতাপে, আমাক
কিতাপ, নপঢ়াকে বা আমি
কিতাপ, অবি এনে একোতো নোৱাৰি ন কিতাপ লাগিবই। আৰু প্ৰতিটো কথাই জানিব পৰা যায়। কিতাপৰ পৰা ন উম
আজি- আজি আমি যিটো পৰ্যায়ত আছো সেইটো আমি হয়াত নহয়। লিপিবদ্ধৰ আছিলে বা ঋকবেদ, হওক বা যুজুৰ বেদ, হওক সামবেদত, হওক আমি আজি অৰ্থনীতি কথা কওঁ সেই অৰ্থনীতিৰ কথা লিখা আছে আমাৰ অথৰ্ববেদত যদি আমি কওঁ আজি ঋক বেদত হয়, যদি আমি অ' বিজ্ঞানৰ হয়। আমি যদি আমি গণিতৰ, কথা কওঁ বা আমি বিজ্ঞানৰ, কথা কওঁ সেইবোৰ আমাৰ লিপিবদ্ধ আছে আমাৰ ঋকবেদ, হওক সামবেদ, হওক এইবিলাকত আমাৰ লিপিবদ্ধ আছে। য যদি আমি কওঁ আজি অ'। হয়, আমি যদি আজি ঔষধ, চিকিৎসা বিজ্ঞানৰ, কথা কওঁ সেইখিনি আমাৰ লিপিবদ্ধ আছে আয়ুৰ্বেদ, বুলি যিটো আমাৰ শেষওঁ তাতে আমাৰ লিপিবদ্ধ আছে গতিকে সেইবোৰ তাৰ পৰা আহিছে আজি যিটো চিকিৎসা। বিজ্ঞান হওক বা যিয়ে নহওক প্ৰতিটো বস্তুৱে আমাৰ সেই বেদসমূহত বা আগৰ দিনৰ সেই বস্তুখিনিত আমাৰ লিপিবদ্ধ আছিল। আৰু যাতে কাৰণে আমি আজি অ'। এই পৰ্যায়ত আছোঁ হয়নে?
হয়-হয় নিশ্চয়। হয়, সেইটো ঠিকেই কৈছে আপুনি কাৰণ প্ৰতিটো বস্তুৱে কিতাপত পোৱা যায়। যিটো বস্তু বেলেগত নাপালো সেই বস্তুটো কিতাপত সাঁচি থোৱা যায়। বা সেইটো জ্ঞান পোৱা যায় উম। সেইটো কাৰণি ক'ব লাগিব কিতাপ পঢ়িব লাগে, সকলোৱে পঢ়িব লাগে। অ' আৰু ময়ো চাগে এতিয়া পাৰিলে আকৌ এখন নতুনকৈ উপন্যাস নহ'লে সাধু কিতাপ এখন আনি নতুন কবি, এজনৰ উম, হয়।
আৰু ল'ৰা- ছোৱালীবিলাকে ক'ব হয়। হয়। হয়। মইতো বহুত ভাল পাওঁ আৰু ল'ৰা ছোৱালী খিনিকো আপোনাৰ আহ, কিতাপৰ, প্ৰতি আগ্ৰহ কৰাব
নিশ্চয়। নিশ্চয়। সেইটো নিশ্চয় কৰাব লাগিব হয়। অ' বাকী
হয় হয় হয়। মোৰো ভালে লাগিলে আপোনাৰ লগত কথা পাতি নিশ্চয়। নিশ্চয়। নিশ্চয়। এক নতুন -নতুন হয়। হয়। হয়। ঠিক আছে।